এনেই আছো। তুমি?
এ ময়ো এনেই আছো দিয়া। কি খবৰ পাতি ভাল?
অ খবৰ পাতি ভালেই দিয়া। তোমাৰ?
মই ঠিকে আছো দিয়া এনে আৰু চলি আছো।
তাকে বিদ্যয়ালয়লৈ গৈছিলা আজি?
অ বিদ্যালয়লৈ যোৱা নাই ৰবা, আজি মই কলেজতে পঢ়ো এতিয়া।
অ, তাকে আৰু।
বাক কি তুমি গ-গ'লা নে নাই? কলেজ বন্ধ নেকি তোমাৰ?
নাই-নাই কলেজল গৈছিলো আজি আমাৰ টপিক দিলে মানে আকস্মিক বক্তৃতাৰ নিচিনা আছিল অসমৰ সংস্কৃতি পৰিছিল মোৰ তাত তাকে মই বোলো তোমাকো কওঁ অকমান কিবা -কিবি শিকি আহিলো
হয় নেকি অসমীয়া সংস্কৃতিৰ বিষয়েতো তোমাৰ ক'ব নালাগে বাৰু ময়ো অলপ চলপ জানোৱেই বাৰু কোৱাচোন তুমি কি ক'লা সেইখিনি মই শুনো দিয়ে অলপ চলপ আৰু লাহে-লাহে কৈ থাকা আৰু।
তাকেহে মানে প্ৰথমতেতো অসম এখন জনজাতি জন -জাতি, জনগোষ্ঠী, ভাষা, ধৰ্মৰ মিলন ভূমি এইটো লাইনটো মই আগতে কৈছো কাৰণ এইটো মই অলপমান প্ৰিপেয়াৰ কৰি গৈছিলো তাৰ পিছত সেইবাবে অসমৰ সংস্কৃতিৰ বৈচিত্ৰ দেখা যায় তাৰপিছত অসমৰ সংস্কৃতি বুলিবলৈ আটাইতকৈ উজ্জ্বল প্ৰতীক হৈছে আমাৰ বিহু আৰু বিহু অসমৰ মানুহে তিনিটা ধৰণে পালন কৰে ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু আৰু ৰঙালী বিহু আৰু বিষয়েনো কি ক'ম ৰঙালী বিহুক বহাগ বিহু বুলিও কোৱা হয় আৰু এইটো বসন্ত ঋতুত পালন কৰা হয় তাৰপিছত কঙালী বিহু আমি কাতি বিহু বুলি কওঁ, তাৰপিছত আকৌ ভোগালী বিহুক আমি মাঘ বিহু বুলিও কও আৰু বহুত কিবা-কিবি আছে তোমাৰ মতে কোৱাচোন অসমৰ সংস্কৃতিৰ কিছু কথা
মোৰ মতে তোমাৰ ক'বলৈ গ'লে তুমি ক'লাই বিহু তুটো হয়েই তাৰপিছত অসমৰ অন্যান্য যিবিলাক সংস্কৃতিৰ ওপৰত আন এটা আৰু অহ তোমাৰ আমাৰ যিটো বাৰে বাৰেণীয়া যিটো সংস্কৃতি তোমাৰ ধ। ধৰি লোৱা এ আমি। বিভিন্ন ধৰণৰ অ জনগোষ্ঠী আছে বাট তোমাৰ বিভিন্ন ধৰণৰ তোমা আ ভাষা আছে অসমতে ক'বলৈ গ'লে আৰু বড়ো মিচিং সেইবিলাক জনগোষ্ঠীৰ লগতে তিৱা ৰাভা এনেকুৱা আৰু আৰু তোমাৰ যিবিলাক তোমাৰ সাজ পোছাক আছে সেই সাজ পোছাক বোৰো চবৰে ভিন্ন বিভিন্ন ত' ক'বলৈ গ'লেতো অসমৰ যিটো বাৰে বৰণীয়া সংস্কৃতি সেইটো আকৌ তোমাৰ মুখেদি আৰু শেষ কৰিব নোৱাৰা তুমি লেখি শেষ কৰিব নোৱাৰা ত' সেয়ে দিয়া আৰু মানে তুমি কোৱাচোন আৰু অলপ কিবা মইতো বাৰু আ ইমান এটা নাজানো দিয়াচোন মই ইমান পঢ়া নাই ত তুমিতো পঢ়া আৰু এইবিলাকত কোৱাচোন তুমি অলপ
অ আৰু এইফালে অসমৰ সংস্কৃতিত সত্ৰ আৰু নামঘৰৰো বহুত গুৰুত্ব আছে আৰু সত্ৰ বা নামঘৰ বুলি কলে আমি শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা একশৰণ নাম ধৰ্মৰ ফলত সত্ৰ সংস্কৃতিৰ বিকাশ হৈছিল বুলি গম পাওঁ আৰু সত্ৰসমূহে ধৰ্ম, শিক্ষা, সংগীত, নৃত্য আৰু নাট্য কলে বিকাশত ডাঙৰ ভূমিকা লয়। আৰু, আৰু অন্যটা অন্যতম গৌৰৱ হৈছে অসমৰ সত্ৰীয়া নৃত্য। সত্ৰীয়া নৃত্য ভাৰতীয় সংস্কৃতি নৃত্যসমূহৰ অ' ভিতৰত অন্যতম। এই নৃত্য সত্ৰসমূহত বিকশিত হৈছিল। আৰু ইয়াত, ইয়াত ভক্তি, তাৰপিছত শৃংখলা, সৌন্দৰ্য আদি সকলো ধৰণৰ বস্তু দেখা যায়। আৰু তুমি কোৱাৰ দৰে জনজাতীয় সংস্কৃতিটো আমাৰ অসমত আছেই। অসমৰ বড়ো, কাৰ্বি, মিচিং, ডিমাচা, ৰাভা, তিৱা, দেউৰী, সোণোৱাল কছাৰী আদি বহুতো জনগোষ্ঠীৰ নিজা নিজা ভাষা আছে, পোছাক আছে। সিহঁতৰ নিজা নিজা খাদ্য আছে, নৃত্য আছে, সিহঁতৰ উৎসৱ আছে আৰু সিহঁতৰ উৎসৱবিলাক বা, নৃত্যবিলাকৰো বহুত ধৰণৰ অলপ সুকীয়া বৈচিত্ৰ্য আছে দিয়াচোন। যেনে- বড়োসকলৰ বাগৰুম্বা নৃত্য, মিছিংসকলৰ আলি-আই, আলি-আই-লিংগা, তাৰ পিছত 'আলি-আই-লিগাং', চৰি দেই। তাৰপিছত কাৰ্বিসকলৰ হাচা-কেনা, আৰু কিবা এটা আছিল, মোৰ বানানটো ভালকে মনত নাই। কিন্তু যিবিলাক সিহঁতৰ পৰম্পৰা বা সংস্কৃতি আছে, সেইবিলাকো আমাৰ অসমৰ সংস্কৃতিৰ বৈচিত্ৰ্যটা সুন্দৰ উদাহৰণ হিচাপে দাঙি ধৰে আৰু।
অ' এতিয়া একেবাৰে ঠিক কৈছা তুমি। আমাৰ মানে যিটো সংস্কৃতি, এই সংস্কৃতি কিন্তু বহুত মানে বহুত বিশাল আৰু ক'বলৈ গ'লে। এই সংস্কৃতি যিটো পৰিহিম সেই পৰিহিমটো কিন্তু তোমাৰ অ', কৈ কেনে শেষ কৰিব নোৱাৰা আৰু মানে আমি ইমান যে অ' জনগোষ্ঠীবিলাকে মিলি-জুলি এখন মানে ৰাজ্যতে বসবাস কৰোঁ। আৰু এই, এখন ৰাজ্যতে নহয় বোলে, আমাৰ এখন মানে যিটো কোৱা হয়, আমাক 'ছেভেন চিষ্টাৰ' বুলি কোৱা হয়, য'ত আমাৰ সাতখন ৰাজ্য আৰু, তোমাৰ আমাৰ উত্তৰ অঞ্চলৰ আৰু উত্তৰ অঞ্চলৰ যিখন সাতখন ৰাজ্য হে সা তখন ৰাজ্যখনে কিন্তু- একদম মিলি-জুলি তোমাৰ অ', বছৰে বছৰে মানে, যুগে যুগে যেনেকে চলি আছে আৰু মানে আহা আমাৰ যিটো, অহ, চ, আ সকলোৰে সংস্কৃতি হওক তোমাৰ, এই তুমি কলাই এই আমাৰ সত্ৰীয়া নৃত্য অসমৰ যিটো যিটো, জনবিখ্যাত আৰু। ত' তাৰ যিহেতু ক'বলৈ গ'লে তোমাৰ মাজুলী, মাজুলী য'ত তোমাৰ অহ' বিশেষ এটা ঠাই হয়। এইবিলাকৰ কাৰণে এটা য'ত তোমাৰ স-সত্ৰৰ লগতে যিবিলাক অন্যান্য যিবিলাক আমাৰ পুৰণি নাটক আছিল। য'ত যি তোমাৰ শ্ৰীমন্ত শংকৰদেৱ বা মাধৱদেৱে তোমাৰ ৰচনা কৰি থৈ গৈছিল আৰু। এই তোমাৰ এই মুকা নাটকে হওক বা তোমাৰ অ' পত্ন কিবা তোমাৰ এই যিটো। কি বুলি ক'লা তুমি? আৰু আছে দিয়া। ৰি বিলাক মানে, মানে কৈ কিনে তুমি শেষ কৰিব পাৰিবা জানো? নোৱাৰা ন, অসমীয়া সংস্কৃতি। ত' অসমীয়া সংস্কৃতিৰ বিষয়ে ক'বলৈ গ'লে দিনটো গট যেব দিয়া। অসমীয়া সংস্কৃতি শেষ হৈ নাহে আৰু।
তাকে, আৰু এই বিভিন্ন জনগোষ্ঠীবোৰে সংস্কৃতিক অসমৰ সংস্কৃতিক মানে সমৃদ্ধ কৰি ৰাখিছে আৰু বেহি-বেছিকৈ। আৰু বিভিন্নতা থাকিলেও বা ভিন্নতা থাকিলেও সকলো মানুহে অসমৰ লগত মিলি ভাতৃত্বতাবোধ বজাই ৰাখে। সেই- টোয়ে আমি অসমীয়া সংস্কৃতিৰ এক বিশেষ গুণ বুলি ক'ব লাগিব। আৰু তুমি কোৱাৰ দৰে মাজুলীৰ মুখাশিল্পও বহুত বিখ্যাত দিয়াচোন। মুখাশিল্প হওক, সত্ৰীয়া নৃত্য হওক, ভাওনা, এইবিলাক কলাৰ মূল্যৱান অংশ দিয়াচোন অসমীয়া সংস্কৃতিৰ। আৰু অসম মীয়া সংস্কৃতি বুলি আমি আৰু খা অ' খাদ্য সংস্কৃতিৰ কথাটো আমি পাহৰিব নোৱাৰোঁ, অসমৰ খাদ্য সংস্কৃতি। খাদ্য সংস্কৃতিৰ ভিতৰত সুস্বাদু খাদ্য বা স্বাস্থ্যকাৰক খাদ্যসমূহ আহে। আৰু বিশেষকৈ ভাত, মাছ, খাৰ টেঙা, পিটিকা, শাক-পাচলি, পিঠা-পনা, আদি অসমীয়া শং খাদ্যৰ বিশেষ অংশ। আৰু পিঠা-পনা বুলি ক'লেটো আমি আমাৰ বিহুক হেৰি গুৰুত্ব দিওঁ দিয়াচোন বিশেষ। কৈ, আৰু অসমৰ চাহো বি খ্যাত, অসমৰ চাহ বাগিচাসমূহেও অসমৰ অৰ্থনীতি আৰু সংস্কৃতি বিশেষ স্থান দিয়ে আৰু।
হয় দিয়া মানে তুমিও কলাই এইবিলাক কথা। ত' আৰু এটা কথা ক'বলৈ গ'লে আৰু মই মানে বৰ্তমান দেখিছোঁ আৰু বৰ্তমান সময়ত, এই যিটো আমাৰ সংস্কৃতি বা তোমাৰ এইবিলাক কলা আছে, তুমি যেনেকৈ জানা, আৰু বহুত ল'ৰা-ছোৱালী মানে আজিকালি এইবিল এইবিলাক মানে নাজানে। মানে বহুতেই অসমীয়া যিটো সংস্কৃতি, সেই সংস্কৃতিৰ কথা ভালদৰে জানিব খোজা নাই নে কি বা, বা তেওঁলোকে মানে, অ' মানে, জানিব নোখোঁজে নেকি সেনেকুৱা লাগে। আৰু মানে, তোমাৰ ধৰি লোৱা, এই বিহু সময়তো তোমাৰ আজিকালি দেখিবলৈ পাবাই তোমাৰ ইমান এটা মানে উৎ, যিটো উৎসাহ আছিল আগতে, সেই উৎসাহটো বৰ্তমান সময়ত এনেকুৱা নাইকিয়া হৈ গৈছে। মানে এনেকুৱা লাগে যেন বিহুটো কেৱল এটা সামাজিক মাধ্যমৰ অ' আঁৰতেই বন্দী হৈ আছে। মানে, যিটো তোমাৰ, মানুহৰ ঘৰে ঘৰে বা মানুহৰ এত, আমাৰতো চহৰত দেখি পাই, চহৰতো তুমি দেখিবলৈ না পাবাই দিয়া, সেইটোও। আৰু কিন্তু গাঁৱতো তুমি আজিকালি কমিছে দিয়াচোন, তুমি নিজে গাঁৱত গ'লে গম পাবা দিয়াচোন। আৰু গাঁৱত আছে নোহোৱা নহয়, কিন্তু কিন্তু গাঁৱতো কমিছে। মানে, ক'বলৈ গ'লে আৰু সেইটো একে কথা হয় আৰু। এই যিটো ভা অ' বিহু আছে আমাৰ এই বিহু সংস্কৃতিত আছে, যিটো আমাৰ অসমীয়াৰ প্ৰাণ। এইটো তোমাৰ এতিয়া এখন মঞ্চৰ ওপৰত, অ' গা-গান গোৱা দুটামান, অ' মানে, সেনেকুৱা হৈ গৈছে আৰু। অ', ম, অ', প্ৰ'গ্ৰামে হৈ গৈছে আৰু, ক'বলৈ গ'লে।
তাকে আৰু যদি আমি আমাৰ অসমৰ সংস্কৃতিটোৱেই যদি ৰক্ষা নকৰোঁ, তেনেহ'লে আমি নিজৰ ভাষা, পোছাক, গীত, বিহু নৃত্য, নিত্য, অন্যান্য উৎসৱসমূহ আৰু পৰম্পৰাসমূহ আমাৰ পৰিচয় যিহেতু, আমি সেইবিলাক যদি আমি নিজেই যদি ৰক্ষা নকৰো সংৰক্ষণ নকৰো তেন্তে এইবোৰ আমি হেৰুৱামটো হেৰুৱামেই আৰু নিজৰ আমাৰ নিজস্বতাও হেৰুওৱা যেন হ'ব। আৰু আমি নতুন প্ৰজন্মক বুজাব লাগিব যে, অহ ', আমি অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব আৰু লিখ খিব পাৰিব লাগিব, বিহু আৰু অন্যান্য উৎসৱসমূহৰ অংশ ল'ব পাৰো। আৰু য গামোচা বা তাতশাল আদি সন্মান কৰিব লাগে আৰু লোকগীত বা লোকনৃত্য শিকিব লাগে। যদি আমি আমাৰ ভৱিষ্যত প্ৰজন্ম বা নতুন প্ৰজন্মক এইখিনি নিশিকাও বা অকল যদি আমি নতুন প্ৰজন্মক এই সেইটোৱেই দেখাও যে সামাজিক মাধ্যমত অসমৰ সংস্কৃতি, অহ', বা, বিহু নৃত্য বা বিহু উৎসৱেই হওক বা অন্যান্য জ অহ ', জনজাতি ধৰ এইবিলাক বড়ো নৃত্যই হওক বা কাৰ্বি নৃত্যই হওক। এইবিলাক যদি অকল যদি খন মঞ্চৰ ভিতৰত তে সীমাবদ্ধ হৈ থাকে, যদি আম সি আমাৰ সেই আগৰ পুৰণিকলীয়া বিহু বা অহ', - অহ ', পুৰণিকলীয়া বাগৰুম্বা হওক বা অন্যান্য নৃত ত' সমূহ বা অন্যান্য সংস্কৃ তি সমূহ যদি আমি নিজৰ মাজত নাৰাখি, অকল যদি মঞ্চৰ মাজত এটা প্ৰতিযোগিতা হিচাপে ৰাখো, ত' সেইটো টা সংস্কৃতি নহয় দিয়াচোন। এটা সংস্কৃতি হ'বলৈ হ'লে নিজৰ মাজত থাকিব লাগিব। অকল এটা প্ৰতিযোগিতা বা এখন মঞ্চতে যদি সংস্কৃতি জীয়াব পাৰে, তেনেহ'লে হয়তো আগৰ মানুহবিলাকেও সেই আগৰ প্ৰতিযোগিতা বা মঞ্চৰ মাজতে জীয়াবলৈ চেষ্টা কৰিলে হয়।
এ একদম ঠিক কথা কৈছা দিয়া। মানে যিটো আমাৰ অহ', যিটো আৰ্ট আৰু যিটো অসমীয়া সংস্কৃতি হৈছে, সংস্কৃতিটো কমিবলৈ ধৰিছে। এনেকে হ'লেচোন আমাৰ যিটো অসমীয়া জাতিৰ পৰিচয়, সেই পৰিচয়টো নাথাকিবইচোন। ত' ইয়া মানে ক'বলৈ গ'লেতো আৰু বহুত আছে দিয়া, মানে এইবিলাক ত' কথা শেষ কৰিব নোৱাৰা তুমি। ত' এইবিলাক তোমাৰ কৈ - কৈ মানে ভাগৰি যাম আৰু এইবিলাকৰ ওপৰত আমি গুৰুত্ব দিয়াটো উচিত দিয়া কাৰণ এইবিলাক নহ'লে তোমাৰ অসমীয়া জাতিটো যিহেতু চিনাকি নাথাকিব আৰু। ত'চিনাকি নাথাকিলে আমাৰ ত' তোমাৰ বিশ্বৰ আগত যিটো আমি আশা কৰো আৰু যে আমাক সকলোৱে জানক আমাৰ ভাষা জানক তোমাৰ আমাৰ তোমাৰ কথা জানক, এইবিলাক তোমাৰ হ'ব লাগে আৰু এইবিলাক হ'লে আমাৰ জাতি সেই জাতিটো আৰু আগবাঢ়ি যাব আৰু তোম কৰ্মক্ষেত্ৰ হওক বা অন্য ক্ষেত্ৰত তোমাৰ আগবাঢ়ি যাব। বাকী দিয়া হ'ব দিয়া নহ'লে আজিলৈ থৈছো।